হেল্ল'! অ' শুনিছানে?
হেল্ল'! অ' একো কৰা নাই। আবেলি ভাত খাবলে লৈছো।
অ'। ভাত কিহেৰে খাবি?
উথনি ভাত কেইটামান আছিলে, তাৰপৰা আলু গুটি সিজাই আছোঁ।
অ'। ঠিকে আছে বাৰু! আমাৰ এইকনত যে হে ফুল এজোপা আছে ইমান ধুনীয়া লাগে দেখি।
সঁচাকে দেই ইমান ধুনীয়াকে ফুলে। হেৰি
এই ৰাস্তা ৰাস্তাপা বাহিৰলে ফুলিছে মানে ফুলা বোৰ ইমান ধুনীয়া লাগিছে।
তাকেহে। ৱাল মাৰোতে কাটি দিলে যে এতিয়া ফুলবোৰ বেছিকে বাহিৰলৈহে গ'লগে আৰু।
অ'। এফালে ডাল কেইটা কাটি দিলে আক। কিন্তু বহুত ধুনীয়া লাগিছে আগৰ মানুহে চাগে মনে মনে ডাল চাল নিদি ক'ব নালাগে ডাল সে জীয়ে বুলি গুটি দি জীয়ে বুলি ক'ব লাগে।
উম দিব নালাগে লোকক সেইবোৰ। তেতিয়া আকৌ ভাল লগা লগাই কথা কৈ থাকিব নহয়।
হয় বাৰু কথাটো। অ' তাৰপিছতে জৰি গছজোপা গুটিবোৰ হেৰি হৈছে, সৰু সৰু হৈছে কেইদিন মানৰ পাছত থপং কতং কতং ৰাস্তাত পৰিব।
উম।
সেইজোপা এই ৱাল মাৰিবলে গছ কেইজোপা কটা কথা আছিলে আঐ ইমান মানুহক চাওতে নেপালো আও এইবাৰাহে কৰিব লাগিব।
সিহঁতৰ হেৰি লোক বেলেগৰ কাৰেণ্টটো কাটিব লাগে যে, সেইটো কাৰণে তাৰমানে কোনোবাই আকৌ ডিষ্টাৰ্ব হব বুলি বেয়া পায়। চবেই ৰিক্স নলয়, কাৰেণ্টটো হেৰি হোৱাৰ কাৰণে।
উম, তাতে আকৌ ঠাইতে পুখুৰীটো আছে যে।
উম। অ', ঠাইতে পুখুৰীতো আছে, এতিয়া পানী হ'ল এতিয়াও নোৱাৰে, তেতিয়া এতিয়া এনেই কাটিবলে ভালে হৈছিলে বাৰু পানীতো ইমানকে নাথাকে নহয়
উম নাথাকেই, এইবাৰ তাতে উম বৰষুণ দিছে যদিও পানীবোৰ তেনেকে বাৰু ফুটি যোৱা নাই বাৰু আছে আৰু।
অ', এইবাৰ ইমানকে বৰষুণ দিছে যদিও, হেৰি হৈ যোৱা নাই আকৌ, সঁচাকে।
এইবাৰ পানীতো সাৰুৱা পানী খেতি বাতি ভাল হ'ব এইবাৰ।
অ', আগতে গৈগা পুখুৰী যে পানীবোৰ এৰি দিবলগীয়া হয় নহয় ক'বালে।
উম।
এৰিছে যদিও এবাৰ গম পোৱা নাই, সিফালে এৰিছে।
ত হৈছে ৰ'দো দি আছে যে।
উম।
ৰোৱা, ৰোৱা দিনতো বেছি ৰদ নহ'ব বাৰু।
নহ'ব অ' যি হয় হ'ব আৰু ৰ'দিলও চদডিলেও ৰুব লাগিব আও।
উম।
দুদিন বা তিনিদিন হে কষ্ট হ'ব আৰু।
তহতৰ কঠীয়া পাৰিলেন নাই?
কঠীয়া পাৰিলে, ওখ হল, ৰুব-ৰুব হবই, এসপ্তাহ মান পিছত।
অ'
তহৰত পাৰিলে?
আমাৰ পাৰিলে অলপমান, আঠ বিঘা ন বিঘা মাটিলে।
অ'
সাতটিং পাৰিছে কঠীয়া।
অ', সাতটিং পাৰিছে।
সাতটিং কঠীয়া জুইব চাগে, হা
এইবাৰ আকৌ কিবা চৰকাৰী কঠিয়া হে।
চৰকাৰী কঠয়াও অলপ ৰুব আৰু এই কম কম দিয়েহে, দুডাল তিনডাল কে।
উম।
যোৱাবাৰ দৰা দৰে পোকে খালে এইবাৰ আকৌ সেইটো হয় বোলে, ভয়ে লাগে।
উম, এইবাৰ নহয়, বতৰটো ঠিকে আছে এইবাৰ। এইবা নহয়, কিবা এটা হৈছিলেহে তেতিয়া। উম। এইখিনি ছাগলীজনীয়ে এইফালে ক'বাত বেবাই আছে এইফালে, ছাগলী ৰাস্তাত।
উম, এইবোৰ বান্ধিব পাৰে মানুহে, ছা-ছাগলী আৰু এতিয়া কঠীয়া দিনত মেলি দিয়ে নে?
উম। আজি এই ব্যায়াম কৰিবলৈ গৈছিলো নহয়, যোগ দিৱস যোগত গৈছিলো নহয়।
উম।
ৰাতিপুৱা শুই উঠি পুৰা গ'লো আৰু যি ঘৰত পিন্ধা দেচকে পিন্ধি গলোঁ।
মানুহ হৈছিলে নাই?
ই মানুহ ঢেৰ তিনি চাৰিবাৰ মান কৰিছে ভাগ ভাগকে। নাই যোৰা যে সেই কাৰপেটকেইখন সৰু, সৰু মানে সেইখন ডাঙৰে মানুহ ভৰ্তি আকৌ। গোটেই গাঁৱৰ মানুহবোৰ আহিছে যে,
চা চাটি, চাটি নিছিলি নাই তই?
চাটি নিছিলোঁ, বৰষুণ নিদিলেই নহয়।
চাটি, চাটি আকৌ লৈ আহিলি নাই?
অ', আনিলোঁ।
অ', পঢ়া আকৌ কোনোবাই ভালেই পাব।
অ', এৰি থৈ আহিলে ভালে পাব।
মই চাটি নিলেও, চাটি নিলে মোৰ চাটিটো থাকি আহে, এবাৰ নাম ঘলে নিলোৱা শাস্ত্ৰ পাঠ কৰি থাকোতে জেঠ মাহতে আৰু
অ'।
এতিয়া আহা সোমালে নহয় ত নামঘৰ সেই খুটাটোৰ ওপৰতে দহ দিন মান থাকিলে।
উম।
নামঘৰি আনিহে দিছেহি।
মই ছাইডতে থলো চেন্দেল যোৰ খুলি থৈছো আৰু ছাতিটো তাৰ মানে লগতে মোবাইলটো। ওপৰতে ছাতিটোৰ ওপৰতে মোবাইলটো থৈ পেলাইহে গৈছোঁ পাহৰি থাকোঁ বুলি, মই আকৌ পাহৰি থাকো যে। মানুহবিলাকে ধুনীয়া ধুনীয়াকে ড্ৰেছ পিন্ধি গৈছে একদম। এই চাদৰ মেখেলা কি গুলপীয়া চিত। কিবা আছিল তেনেকুৱা পিন্ধি একদম এ উৰণি চৰণি পিং চিং মাৰি। ষ্টাইল কৰি গৈছে আৰু সেইবোৰ সোনকালে সোনকালে উঠে চাগে ৰাপুৱা আৰু
কবই মাটিতে বহি লৈছ নে?
নহয় কাৰ্পেট পাৰি দিছে টিৰ্পাল। ভাল বাৰু ভালেই সেইবোৰ চাফাই, সেইবোৰ পাৰি দিছে আৰু। আমি কিছুমানেহে এনেকে বোৱা চাদৰকে লৈ গলোঁ বোৱা চাদৰ মেখেলা।
আজিকালি ইমান লেতেৰা ঠাই নাইও আৰু। মোদী ভাৰত চাফাই অভিযান কৰাৰ পৰা। চব ঠায়ে চাফা হৈ পৰিলে।
অ'। তাৰপিছত এ চবেই পিং চিং মাৰি গৈছে, মই টো পিং চিং নাই মৰা নহয় এনে তেনেকে লৈ গলোঁ।
উম।
চবেই কৈছে তই চুইজাৰ পিন্ধিব পাৰিলেহেঁতেনে বোলে এনেও পিন্ধি থাক, মই বোলো তাকে পাৰিলোঁ হেতেন। মই এতিয়া ঘপকে ৰাতিপুৱা বোলো নাভাবিলোয়েই নহয় ৰাতিপুৱা শুই উঠি যি পালোঁ তাকে পিন্ধি লৈ গুচি আহিলো আৰু।
অ'।
তেনেকুৱা হৈছে, উম। কিছুমানে বেয়াকে পিন্ধি আহিছে মোৰ নিচিনাকে, ৰাতিপুৱাই আহাহে ভাবিছে আৰু ৰাতিপুৱাই আহে আৰু। এনেকে যাওঁ কিছুমানে আকৌ ভাল কে সেইবিলাকো যোগ্য লাগিছে চাগে আৰু বোৱাৰ কাপোৰ পিন্ধি ওলাই আহিছে।
গোটত থকাই চব মানুহ যোৱা নাই নহয়।
অ', চবে নাই যোৱা তথাপিও ইবোৰ চব নোযোৱা হেতেনো গমেই নাপালে হেতেনো কোনো।
খেনো সৰে পোৱা নাই চাগে বিছনাৰ পৰা।
অ'। আৰু তাতে দেওবাৰ যে আজি চবেই অকমান অকমান আৰাম কৰিবলৈ চাগে বিচাৰিছে মাক বিলাকেও। সোনকালে উঠা চবে, তাৰপিছতে হেৰি উম, আমাৰ লগত যে টমটমত গৈছিলে যে, এজনী মানুহ যে, হেই হেৰি লগত এ, কণত লগত যে গৈছিলে। এই টমটমত যে, গৈছিলে মানুহজনী যে ধামৰ।
উম,
সেই মানুহজনীয়ে হেৰি মানুহজননেও আহিছে, মানুহজননেও একবা বোৱা কাপোৰ, পিন্ধিছে বেয়াকে পিন্ধিছে হাঁহিছে, মোক দেখ হে, হে, কে।
পথাৰলৈ, যোৱানিচিনা লাগিলে চাগে।
অ, তেনেকুৱাই লাগিছে আৰু হেৰি ৰৈ আছে সেই আমাৰ ককা আছে, সেইটোৰ লাইনত যে বড়ো।
উম,
তাৰ পাছত, এতিয়া পথাৰলৈ যাব লাগে বোলে, পথাৰত কাম আছে বোলে, এইবুত লাগি থাকে বোলে। লৈ আহিছে নেকি, চাগে হেৰিক আইতাক।
উম,
পথাৰত কাম কৰিব লাগে, কি এইবোৰ আহ, তহঁতি এনে কৈছা এনে, জোকাই আছে আৰু ধেমালি কৰিছে।
এনে আৰু এইবোৰ উলিয়াইছে আৰু পইচা পাবৰ কাৰণে মাইক কিমান হ'ব ধাৰা, শাস্তি কৰিছে।
উম, এনে আচলতে ঘৰতে উম, সেইবোৰ অলপ, অলপ এনেই ঘৰতে কৰি থাকিলে ভালেই হয় নহয়, চবে ঘৰতে কৰি থাকিব লাগে। এদিন কৰিলে কি হ'ব আৰু চবে ঘৰত কৰিব বুলি কব লাগে।
সদায় কৰিব লাগে।
উম,
এক্সাৰচাইজ এই খুব দামী-দামী মানুহ বিলাকে, এক্সাৰচাইজৰ যন্ত্ৰ পাতি ৰুমলৈকে আনি লয়।
আনি লয়, অ, সেইবোৰ
এতিয়া টাউনীয়া মানুহ দূৰলৈ ফুৰিবলে নোৱাৰে, তেনেকে খোজ় খোজ কঢ়া কিবা এটা মানে উ, আনি লৈ তাতে খোজকঢ়া নিচিনাই লাগি থাকে।
অ, ৱাকাৰ বুলি কয় সেইবোৰ।
অ, অ,
ৱাকাৰ মানে খোজ কঢ়া আৰু তাতে খোজ কাঢ়ে আৰু। তথাপি অনলোম, বিলোলোম আৰু হেৰি কপাল ভতি এনেও কৰিব লাগে মানুহবিলাকে ৰাতিপুৱা উঠি, খোজ নেকাঢ়িলেও সেইকেইটা কৰিলেও ভাল লাগে, আৰু কপাল ভাতি, আগতে মই মই থাকোতে কৰি থাকো, নহয়। উম, আগতে মা, ঘৰত থাকোতে মই সেইকেইটা কৰিয়ে থাকো।
উম,
ভাল লাগে কৰিলে মানে ৰাতিপুৱা যদি সেইকেইটা কৰে নহয়, দিনটোলে ভাল লাগি থাকে আৰু। এইবিলাকে খোজ-তোজ কাঢ়ে, মই নাকাঢ়ো। উম, কৰিলে ভাল আৰু।
এতিয়া মাটি ৰুৱা দিনত। নকৰিলেও হ'ব আৰু।
অ, এতিয়া আমাৰ গাঁৱৰ মানুহে সেইবোৰ ইমান কৰি নাথাকিলেও হয়।
টাউনীয়া মানুহ যো যিয়ে ক'লৈকো নাযায়, গিৰিয়েক হ'ত চাকৰিলে যায়। ঘৈনীয়েকে কি কৰিব ভিতৰত সেইবোৰকে কৰিব লাগে।
অ'। এতিয়া আমাৰ গাঁৱৰ মানুহে ফ্ৰেচ বতাহ খাবলৈ পায়, অক্সিজেন হেৰি পায়, অক্সিজেন পায়। আকৌ ব্যায়মৰ নামত পথাৰলে মাতিছে, অ'। ব্যায়ামৰ নাম, কি ব্যায়ামৰ নামত পথাৰত ধান কাটিবলৈ ৰুব লগীয়া হয়। এইবিলাকে কি আৰু ব্যায়াম বেলেগকে কৰিব লাগে। আৰু ঘৰ-বাৰী, গৰু, ছাগলী টানিব লাগে, তেনেকে বেয়া ন। কৰিলেও হয়, আমাৰ ব্যায়াম সেইবিলাকেই হৈয়ে যায়, এনেকে আমুকতটো কৰিবিচোন পেটটো সৰু হ'ব। এইবোৰ দৰকাৰ নাই, কিবা কাৰণত শক তাতো বেছিকে হয় আৰু একেবাৰে কাম নকৰিলে হয় আৰু এতিয়া আমি খেতি-বাতি কৰিম বুলি ভাবিছোঁ। যামহে নহ'লে কামটো তেনেকুৱা নাইয়ে বাৰু, নকৰোৱেই নহয়।
অ'।
ফুলনিখন চাফা কৰা কথা আছিলে নহয় আজি।
তাকে মোৰ কৰিবলেকে নহ'লে।
এতিয়া অলপ মান হেৰি কৰি দিওঁ নেকি নহ'লে।
কৰিব লাগে।
অ'।
জোকলেও ভয় লাগে
এতিয়া যে জোকটো হ'বই আৰু ন কথাই নাই আৰু।
জোক হ'বই, এই হেৰি গুচাই ল'ব লাগে বাঁহৰ হেঙা খন।
কাইলৈ নহ'লে ৰাতিপুৱা কৰিম নেকি কাইলৈ ৰাতিপুৱাই কৰিম নহ'লে।
অ'।
পাই আৰম্ভ কৰিম, এতিয়া সন্ধিয়া আগ ৰাতি নহ'লে এতিয়া জোক লাগিব।
অ' জোক লাগিব নহয়
অ'।
আজি তেনে ফাদাৰ্চ দে টো আছে নেকি?
অ' আজি ফাদাৰ্চ দে পায়, সেইকাৰণে ৰুটিকে খাব লাগিব।
অ' মই এতিয়া আমাৰ দেউতালৈ বুলি কিবা এটা লিখিবও লাগিছিলে। হা?
হ'ব দে মই এতিয়া ভাত খাবলৈ যাওঁ দেই।
অ' খাগে যা।
উম।
হ'ব।